অ হহ নমস্কাৰ আজি কি মনত পৰিলে
নাই আপোনালোক ব্যস্ত মানুহ যে অলপ ফোন এটা কৰি চাও আমাৰ নিচিনা সৰুকা মানুহ ফোন ৰিচিভ কৰে নে নকৰে
দেহি ঐ মই ইমান ফোন মাৰো তই এটা ফোনুৰিছিভ নকৰ
তাকেহে হয় দে হয় দে হয় দে উম ত বহুত ডাঙৰ মানুহ হৈ গলি পে
এ তইহে বেছি
আমাক একেবাৰে নিম্ন মানদণ্ডৰ কৰি দিলি আৰু
ইচ মোৰ কথাক ক'ব' নালাগে এবাৰ নিজকে ভালকে ভাবিছাচোন নিজে। নাই নাই ও আই ব্যস্ত। বাৰু কিন্তু হলোঁ ইমান নহয়।
উম হ'লও বা আমি সৰু সুৰা মানুহে মানে মাজে মাজে খবৰ খাতি এটা ল'ব পাৰো ইমান দিন বেমাৰত
এ তইহে খবৰ ল'ব লাগে মোৰ ইমান দিন বেমাৰত পৰিলে মানে কি মই তেতিয়া মই কি খ। ব ছিলো নেকি উ তেতিয়া মই কিয় খবৰ লোৱা নাই অ। তেতিয়া কেলে তোক প্ৰস্ৰাৱ জ্বালা পৰা কৰিছিলে কিবা কৰিছিলে এনেকুৱা অসুবিধাবোৰ যে দেখি এ।
তাৰ পিছত কি হৈছিলে মোৰ।
সিমান খিনি গম।
উ পৃঠি বিষত একেবাৰে উশাহ। উশাহ ল'ব নোৱাৰা যামগৈ বুলিয় ভাবিছিলোঁ।
অ সেই সেইটোও গম পাওঁ দেখোন। দেখোন মই তোৰ যে কিয় একদম পিঠি যে খোজ মাৰি ধৰিছিলে। একদম বিষতজে তই থাকিব নোৱাৰা হৈছিলি। তেতিয়া যে এদিন কেলে তই বহুত বহুত যে চিন্তাত পৰি গৈছিল কোনোবাই তোক পাথৰ হোৱা বুলিও যে কৈ দিছিলে।
উ তাৰপিছত তাৰপিছতো মানে তোৰ দুৰা। ৰাতি একেবাৰে শুবই নোৱাৰিলোঁ
কি লবি
এ নাই পোৱা এতিয়াও আছে অলপ অলপ।
ঐ এতিয়াও ভাল হোৱাই নাই নে এই এ টো আচলতে কেলেই হৈছে গম পা তই। তইনো নিজৰ অকমান হলেও মানুহে স্বাস্থ্যৰ হিচাপ নিকাচ ৰা থাকিব লাগে খোৱা বোৱাই হওক কিবাই হওক তই একদমেই নাৰাখ ন সেইকাৰণে হৈ আছে আকৌ।
একদম সলনি কৰিছোঁ আও দৈনন্দিনৰ একেবাৰে দিনৰপঞ্জী একদম সলনি কৰিছোঁ আৰু মানে
কৰিবই লাগিব তোৰ সলনি এনেও। কৰিব লাগিব নহ'লে তই এনেকে নোৱাৰ নহয় ত ভাত চোন ঘৰৰ পৰা ইমান দূৰত থাকি তোৰ যদি এনেকুৱা অৱস্থা এটা হৈ থাকে ত না কাম কৰিব পাৰিবি না পঢ়িব পাৰিবি না বেলেগ কিবা কৰিব পাৰিবি একোৱেই নোৱাৰো দেখোন
আৰু বহুত কষ্ট হ'ল মাজে মানে ইমান খিনি লিখা মেলা হ'ল মানে বহুত কষ্ট হ'ল এতিয়া তোৰ মানে এতিয়া মোৰ দৈনন্দিন মানে ৰুটিনখন আগতে যেনেকুৱা আছিলে এতিয়া মানে সম্পূৰ্ণ বেলেগ কৰিছো আৰু এতিয়াতো ৰাতিপুৱা একদম সোনকালতে উঠো
নহয় নহয় ভাল হৈছে ভাল নহলে কিমান দেৰিকে খোৱা হয় তই কিমান দেৰি কে আগতে উম ৰাতিপুৱা মই যেতি তেতিয়া ফোন কৰ মই ওলাই মেলি তই তেতিয়াও শুইয়ে থাক ভাবচোন সেইটো কি ভাল কথা আছিলে মইতো তেতিয়া ইমান। কৈছিলো বো ইমান দেৰিলৈকে নুশুবি
উম
হব তেতিয়া জানো মোৰ কথা শুনিছিলি?
পাঁচটা বজাত এলাৰ্ম দিওঁ।
পাৰিছো যে আকৌ উঠিব ইমান সোনকালে
তাৰপৰা অকণমান পাঁচ মিনিটমান হেৰি হয় আৰু তাৰপিছত উঠো উঠি পেলাই হাত ধুই অকণমান খোজকাঢ়ো খোজকাাঢ়ি পেলাই অকমান ব্যায়াম কৰো তাৰ পিছতে গৰম পানী এগিলাচ
অ সেইটো সেইটোয়ে প্ৰথম প্ৰম প্ৰথম প্ৰথম প্ৰথম অলপ অসুবিধা হয়
নাই এতিয়া অভ্যসত পৰিণত হৈছে ন এতিয়া মানে উম নহয় মানে এতিয়া অকমান পাৰিছোগে আৰু। প্ৰথম কেইদিনত অকণমান কষ্ট হৈছিলে এলাহ ভাৱটো লাগে আৰু চব শুই থাকে ন তাৰপৰা এতিয়া যেনিবা তোৰ দুসপ্তাহমান হ'ব হৈছে যাওক
অ পাৰিবি পাৰিবি অকমান সেইটো নিজকে অকমান সংযত কৰ
উম
বাকী তহঁতৰ ফালে বতৰটো কেনেকুৱা উ
বেয়া বতৰ বৰষুণ
সেইটোৱে ঐ বাপৰে
আজি মানে তো ইমানেই তিতিলোঁ এই হেৰি এইটো কি বুলি কয় কাম দুটামান আছিলে বাহিৰলৈ ওলাই গৈছিলোঁ।
সেয়া কথা কলে সেয়া আহে এতিয়া তোৰ বেমাৰ নহয় কাৰ বেমাৰ হ'ব বাৰু তই
এ ইমানেই মানে ঘপককে আহি গল বাৰু নহয় চা মই মানে ছাতিটো মই বোলো বতৰটো ঠিকনা নাই স বৰষুণ আহিও যাব পাৰে বুলি ছাতিটো ভাগ্য ক্ৰমে লৈ গলো তাৰপা লৈ গৈ অকণমান দূৰ পাইছো গে মানে একদম বতৰটো ক'লামৰা কৰি আহিছে তাৰাপা একদম পুৰা বিজলী ঢেৰ মানে পুৰা বৰষুণ আৰু মানে একদম ইমানেই মুখলধাৰ বৰষুণ দিছে মানে তোক মই কি বুলি ক'ম আৰু মানে এনেকুৱা বৰষুণত ছাটি লৈ মই তিতাৰ মানে মোৰ অভিজ্ঞতা নাই আজি প্ৰথম
অ সেইটোয়ে সেইটোৱে ইমান বৰষুণও বাপে শুন আকৌ আমাৰ সেই আজি আজি মানে ৰাতিপুৱা সেই ৰ'দ অকণমান ওলাইছিলে ন মই সেইকাৰণে ভবাই নাছিলো ইমান যে বৰষুণ খোন দিবই পিছবেলালে সেইকাৰণে কি হ'ল মই দিনতে এনেকে কাট পোৰ অলপ ধুলোঁ গোটেই মানে বহুত ধুনীয়া আৰু কাপোৰ পানি মানে মোকলাই দিলো তাৰপিছত মইতো গুচি গলো মোৰ ঘৰৰ পৰা মই এই কাম এটাত ওলাই গৈছিলো আমাৰ এই কাষৰ গাওখনলে তাত গৈ পালোগে এইফালেতো অৱস্থা কথা ভাবচোন ইমান খিনি কাপোৰ মেলি থৈ গলো মই ৰ'দ দিব বুলি
আৰু ইমানেই ঘপককৈ অঁ ইমান ঘপককৈ মানে বৰষুণটো আহি যায় তো ধৰিবই নোৱাৰ মই সেই গৈ আছোঁ গৈ আছো মানে গোটেই বেগ তিতিলে তাৰপা মোৰভাগৰ মানে একদম মানে আঁঠোলৈকে তিতিছে আৰু কাৰোবাৰ যেন তেন গাঁৱত অকণমান দূৰ আছোনে মই মানে য পৰা যলে গৈছো তাৰপৰা গৈ পেলাই আকৌ তাত মানে তোৰ হেৰি এইটো কি বুলি কয় ভৰি ধুবলৈও মানে তাত টেপত পানী নাই উম ইমান মানে খং উঠিছে কৈছো নহয়
অ টেপত পানী নাই বুলি ক'লা এটা কাহিনী মনত পৰি গ'ল কি গম পাও নাই সেইটো সেইটো জহত হাঁহি মই থাকিবই পৰা নাই আচলতে হহায়ে নহয় মানে খঙো উঠি য কোনোবাই কি হ'ল মানে আমাৰ এই পানীত থেংকিটো অকমান ছাপ আ কৰিব লগা হৈ আছিলে তাৰপিছত কি হ'ল অকণমান মানে কিবা আইৰনৰ গোন্ধ এটা হয়ছিলে তাৰপিছত সেইকাৰণে ক'লো ঘৰ বো এনেকুৱা এনেকুৱা হৈছে অকনমান চাফা চিকুণ কৰিব লাগিছিলে তাৰপিছত এই আমাৰ এইজন পিছখন গাও যে এজনে কি এটা চিনি নাপাবি বাৰ তেখেতক যেনে কি কৰিলে এনেকে হে বা মাটি বোলে মই আনিদিম মানে বালি কথা কৈছে বালি মই হয় নিকি মই বোলো হ'ব আনকচোন ফিল্টাৰটো চাফা কৰক তাৰপিছত কি হল বালি খিনি আনিলে দিলে বে ফিল্টাৰটো চাফা কৰিবলৈ বুলি তোক কৈছোঁ নহয় হোৱাৰ লগে লগে মানে তেতিয়া পানী উঠাই দিলে বালি খিনি সলনি কৰাৰ পিছত আআআ ইমানেই লেতেৰা পানী ওলালে নহয় আৰু সেয়া পানী এবাৰ ওলোৱাৰ পিছত পেলাই দিয়াও হ'ল। তাৰ পিছতো তো এতিয়া ইমান লেতেৰা পানী আহিছে ইমান লেতেৰা পানী আহিছে ত মানে না খাবলৈ হৈছে নাই।
এতিয়া তোৰ অ মানে পানীটোতো ধয় লাগিয়ে থাকে কে ন অ মানে এতিয়া কেতিয়াবা মোৰ ই মানে মানে ৰুমতো মানে পানী নাথাকিলে ইমানেই মানে দিগদাৰ হয় আৰু তই পানীকণ মানে অকণমান ব্যৱহাৰ কৰিলেও তই থাকিব নোৱাৰ। খাব লাগে আমাক কিমান লাগেচোন খাবলৈ গা ধুবলৈ কাপোৰ কাপোৰ ধুবলৈ আৰু মানে এইকেইদিন তোৰ বতৰটো বেয়া হোৱাৰ পৰা মানে কাপোৰ কাৰানি ধুবলৈও থাকি গ যোৱাৰ নিচিনা হৈছে আৰু ইমান গোন্ধ ওলাই তোৰ মানে কাপোৰকেইটা মিলি থ'লোও।
অ
বহুত বেয়া গোন্ধ গোন্ধ এটা ওলাই মানে মোক এতিয়া ৰ মানুহে এতিয়া ৰ'দ দিলেও বিপদ বৰষুণ দিলেও বিপদ ৰ'দ দিলে এতিয়া ক'ব ইমান ৰ'দ ইমান গৰম। তাৰপাক আকৌ বৰষুণ দিলেও এতিয়া ইমান বৰষুণ কিন্তু মানে মই। বৰষুণ বতকে ৰ'বোৰ ৰ'দ ব ৰ'দ হে বেছি ভাল পাওঁ।
সেইটো নহয় মুঠতে কোনোফালে সন্তুষ্ট বওঁ আমি কোনোও। দে হ'ব নোৱাৰো কিন্তু এইটোত ঠিক ৰ'দ দিলে বেছি ৰ'দ দিয়ে বৰষুণ দিলে বেছি বৰষুণ দিয়ে।
উম সেইটো উ উম সেইটো হয় বাৰু। অ মোৰ মানে কি হৈছিলে এতিয়া তোৰ ৰ দ দিয়া কেইদিনত অকমান উঠাটো মানে সোনকাল হৈছিলে ধৰ সেই দৈনন্দিন সেই বস্তুতটো মানে একদম অভ্যাসত হৈ গৈছিলে কিন্তু এতিয়া ব। সন্ধিয়াৰ পৰা অকণমান মানে। উঠিছো যদিও মানে আকৌ অকণমান দেৰি হোৱা নিচিনা হৈ গৈছেগে। বৰষুণ দি থাকিলে তো এনেকে উঠিবি অঁ আৰু মানে এনে খোজকাঢ়ো অকমান উঠি পেলাই উম আৰু তোৰ ধৰ এনে এটা ৰ'দ দি থাকে। থাকিলে অকণমান বাহিৰলৈ ওলাই গৈ ইটো ইটো কাম চাম কৰি মেলি দিলেও মানে ভোক লাগে ধৰ ভাতকেইটা ধুনীয়াকৈ খাওঁ ভাত মই দুবাৰ খাওঁ আকৌ ৰাতি এবাৰ খাওঁ। কন্তু এয়া এইকেইদিনা তো এবাৰ খোৱা নিছিলা। হৈছে আঁও।
উ সেইটোয়ে হব উপায় নাই নহয় নহ'লে কি।
পোৱা নাইকিয়াই নিচিনা হৈছে দে আৰু। এ সোমাই থাকিলে আৰু কি হেৰি হ'ব।
অঁ সেইটোৱেই বতৰতোয়ে বহুত অসুবিধা কৰি আছো এইকেইদিন।
এ এইবোৰ বাৰ মানুহৰ কাৰণেই হৈছে বাৰু দেই
এ সেই এইবোৰ বেলেগ কথা এইবোৰ মানুহৰ ন হ'ব ন।
সঁচাকে ও
সেইটোৱে এতিয়া
উম উ উ এতিয়া তই আগতি অ এতিয়া তই আগতীয়াকে কাম এটা কৰ বুলি ভাবিব নোৱাৰো কাৰণ পিছদিনা বতৰ কি হৈ যায় কেনেকে জানিবি
অঁ সেইটোৱে এতিয়া মই দুধু- মুধুত পৰি আছো কাইলৈ মই যে যোৱাটোৱে ঠিক কৰো নোযোৱাটোৱে ঠিক কৰো।
আমাৰ সেই তেনেকুৱা আমাৰ মানে সেই খানা এটা খোৱাৰ কথা চলি আছিলে। এতিয়া মানে লগৰখিনি উম, এতিয়া সেই বত, বতৰটো কাৰণে মানে খাবলৈ পোৱাগে নাই আৰু তোৰ এনেকুৱা মানে বৰষুণ বতৰত তাত যাবলৈও ভাল নালাগে নহয়।
অঁ তো ইমান বৰষুণ বতৰত আৰু
সেইটো মানে এতিয়া আমাৰ মানে তাৰিখটো সলনি হৈ হৈ গৈয়ে আছে আৰু
কি কৰিব পাৰিম ময় যে আৰু কাইলৈ এতিয়া কি কৰো মোৰ ভাভিবহে লাগিব দেই।
তাকে চাই লচোন বা বতৰটো কি হয়? খালি মানে উম উ ছাতি এটা লগত ৰাখিবিয়ে মই সেইটো কৈছো মানে অঁ অঁ নাই না গাড়ীত যদি যাওঁ সেইটো বেলেগ কথা বাৰু, অঁ ছাতি একদম মানে এতিয়া একদম পুৰা এইটো বহুত হেৰি হৈ পৰিছে আৰু দেই
ৰদ দিলেও ছাতি লাগে বৰষু
বৰষুণ দি আছে, উম লাগিবই আৰু ৰদ দিলেও ৰ'দটো অকমান হলেও মানে ছাতিটো নোহোৱাকৈ তয় হেৰি কৰিব পাৰিবি কিন্তু বৰষু শুনিলে সেই তিটি তিটি যাব নোৱাৰি নহয়।
উম সেইটোৱেই সেইটোৱে
তো
উম উ উ উ বাকী এতিয়া স্বাস্থ্য পাতি এনে ঠিকে আছে।
স্বাস্থ্য পাতি সেয়া এতিয়া বিষ টো তাকে চবেই কৈছে আৰু খালি তুমি মানে একদম খোৱা বোৱাবিলাকত গুৰুত্ব দিয়া ভালকে একদম নিজৰ মানে একদম এফালৰ পৰা কাম সেইবোৰ কৰি যোৱা সেইটো অভ্যাস কৰি লোৱা হে বুলি কৈছে মানে যোনকন সময়ত খাওঁ ধৰ যোনকন সময়ত যিটো কওঁ, সেইটো অভ্যাস কৰি ল'ব কৈছে আৰু।
অ সেইটো সেইটো মিলাই মেলি ৰাখ। উম, উম। হ'ব।
অ, ঠিক আছে দে। হ'ব দে।
উম, হ'ব দে।